হেল্ল' অ', গছ অ', অ', শুনিছোঁ, এই গছ চাব আহিছিল যে কি হ'ল এতিয়া?
অ', সেইটোৱে সি মানে হেৰি দিয়ে আৰু অ', সাত হোজাৰহে দিয়ে প্ৰথমে তাৰপিছত আঠ হোজাৰ, বুলি কৈছে অ', আঠ হাজাৰলৈকে দিব আৰু মানে।
অ', তাৰ ওপৰত নিদিয়ে আৰু, অ', তিন
ন, ন নহয় আঠ হাজাৰ হ'লে দিবনে বুলি? মই বোলো জনাম আৰু পিছত জনাম বুলি কৈছোঁ। সেইটো জনাব লাগিব কিমান, কি হয়, উম, মানে তাৰ মানুহ লাগিব যে, বেছিকে। সকাৰণে খৰচটো বেছি হ'ব বুলি পেলাই পষা
উম, উম। আৰু এই আমৰ পুলি কেইটা চাইছিলে। অ, আমাৰ ইয়াত থকা। আমৰ বুলি কেইটা মানে কৈছে, ইয়াতে এইকেইটা আম হ'ব জানো বুলি কৈছে। এইবিলাক এই কস্তুুৰী বানানা।
হ'ব।
অ- সেইবিলাক প্ৰথম প্ৰথম দেখিছে মানে ইয়াতে। দেখাই নাই বোলে এনেকুৱা আমৰ পুলি। অ, ' মই বোলো ইয়াতে নি আছে। মানুহে আমি এয়া মানে বিচৰা কাৰণে আনি থৈছো বুলি পেলাই। কৈছো।
নাই এইটো আমাৰ অসমত হয়েই। আমাৰ অসমত যিকেইটা আম হয়, সেই আমৰ প্ৰজাতিকেইটা। এতাহে অনা গৈছে ইয়াত। উম- গতিকে সেইটো হ'ব, হ'ব সেইটো কিয় নহব। নোহোৱা কথা নাই বাৰু।
অ, 'এইটো ইমান কমতে দিব পৰা যাব জানো।
এইডাল গছডাল গছডাল চাই নহ। আঠ হেজাৰ বুলি কৈছে। সি আৰু দহ হাজাৰলৈকে নিলে সি সেই ন হাজাৰ মান‌
অ মানে জুতিৰ লগত পাতে কি লাভ আছে। এতিয়া গছৰ দাম কি জানে। তোমাৰ ক্লাছ কি হ'ব এতিয়া কেতাৰ পৰা আছে।
প্লাছ ক্লাছ মানে এতিয়া পৰীক্ষাহে পৰীক্ষা আছে পৰীক্ষা এটা বজাৰ পৰা পৰীক্ষা আছে আকৌ।
কেইটালৈগে হ'ব তিন
এটা এটাৰ পৰা এটাৰ পৰা তিনটালৈকে হ'ব পৰীক্ষা কিন্তু মোৰ ইয়াতে ডিউটি দিয়া দিয়া নাই তথাপি থাকিব লাগিব আৰু মই তিনিটামান বজাত যাম আৰু আৰু এই ইলেভেন টুৱেলভৰো ক্লাছ আছে বাৰু।
অহ, অহ ইহঁতে মানে মোক কৈথৈ কৈছে মই তিনিটা বজাত আহিম। দাদা আহিব বুলি কৈ থৈ গৈছে মই বোলো হ'ব দিয়াচোন বুলি ক'লো
উম উম অ ঠিকে আছে বাৰু ইহতে আহক বাউ এতিয়া আমি কথাটো পাতি ল'ব লাগিব কিমান কি হয় উৱা দিব পৰা যায় নে নাযায় সেইমতে কৰিব লাগিব
গছতো মানে কি বহুত ধুনীয়া আৰু এটা হেৰি হৈ আছে ন ষ্টেট হৈ আছে ডাল কেইটাও বহুত দিন ধুনীয়া হৈ আছে ইমান কমতে দিবও পৱা নাযাব
উম উম
চাই লও কি হয় তুমি আহি পোৱাহি চোন বাউ
অ সেইটোৱে।
অ' অ' আহোতে তোৰ কেইটা তিনটা বাজি যাব আৰু আগৰ টাইমতে আগৰ টাইমতেতটো আহিব অ' অ'
বাকী এই দেহা পৰীক্ষা কেনেকুৱা হ'ল সুধিছে
অ, সুধিছিলো, বৌক, সুধিছিলো বৌ কলে মানে সি, মানে এতিয়াও কোৱা নাই, বুলি কৈছে। ফিজিক্স কিন্তু বহুত টান, তাই ইমান, হেৰি হোৱা নাই নেকি। অ, ফিজিক্সটো, বহুত টান আহিছে মানে। উম, আগত তে, মানে। ইমান টান পাবা, বোলি দিয়াই নাই একোতো।
নহয়, এবাৰ কি হ'ল সেই নিটৰ এইটো, হেৰি হৈ গলগৈ ন মাজতে লিক হৈ গ'ল যে পাপেৰটো, সেইকাৰণে মানে, হয়তো বেছিকে অকমান কাঢ়াকেই কৰি দিছে মানে।
উম, সম্ভৱ নহব উম, সেইটো কাৰণে মানে ইমান
সেইটোৱে এইটো যদি, পা-ভালদৰে যদি পাছ নকৰে, অ', ভালদৰে পাছ নকৰে, বুলি নহয় ভালদৰে বুলি নহয়, পাছ যদি নকৰে, তেতিয়া আকৌ সেইটো, ট্ৰেইনিংটো ল'বগৈ লাগিব।
অ', সেইটো, এতিয়া আজিয়ে বোলে, হেৰি দিব লাগিব।
খবৰটো আজিয়ে দিব লাগিব, নহয়, এতিয়া সি পেপাৰটো চাওঁক, চাই পেলাই, অ' পাছ কৰিব নে, নকৰিব, কাৰণ সেইটো নীত হয়, ন? নীটত পাছ হোৱাটো, ইমান সহজ নহয়। সহজ নহয়, মানে ইয়াৰ আগৰটোত, বা, যি কিবা এটা হৈছিল, যদি হৈছিলে, এতিয়াতো অ', বহুত কাৰহা কৰি দিছ নহ, এইবাৰ, এবাৰ মানে কি মানে পেটাৰ্ণটো বহুত টান কৰি দিছে। যোৱাবাৰ হয়তো, অলপমান সহজে আছিল। টান কিন্তু, এবাৰ টান কৰি দিব যিহে তো, মানে এইবিলাক খেলি, মেলি কৰি থাকো হ'ল যে, সেইটো কাৰণে কৰি দিছে সেয়ে গতিকে সেইটোৱে যদি সি ভাৱে বোলে নাই এইটো পাছ নকৰিম। তেতিয়া সেইটো যিহেতু ক'চিংটো সি ফ্ৰীকে পাই আছে ন'।
অ'।
গতিকে ফ্ৰীকে পোৱা ক'চিংটো ল'ব লাগে, নহ'লেহে সেয়া ক'চিংত কিমান খৰচ হৈ যাব গৈ লাখ, লাখৰ ওপৰত খৰচ হৈ যাব। গতিকে সেইটোৱে তিয়া অ'ইল ইণ্ডিয়া ফালৰ পা সি ফ্ৰীকে পাই আছে। গতিকে সেইটোক কয় কৰিলে লাভ হ'ব।
লাভ হ'ব, তাকে আজি খবৰটো যে দি দিব সিহঁতে। আলোচনাটো কৰি মেলি লৈ।
অ', সেইটোৱে সি এতিয়া ঘৰত নাই জানো?
আছে , মই দেখিছো। ঘ‌ৰতে আছে।
অ, অ, অ, অ।
উম, কালি মানে পৰীক্ষাটো মানে, এ ভাল হোৱা নাই বুলিয়ে ক'ব পাৰি আৰু।
অহ।
অ, এতিয়া এইটো আজিটো দিবই লাগিব, হেৰিতো ইহঁতৰ তাত কৰ্চটো কৰে নে নকৰে, সেইটো আজি দি দিব লাগিব।
উম। সেইটোৱেই, এতিয়া চাই লওক আৰু কি হয় ন।
নেপাহৰিবা।
কিটো।
অ। আৰু, হেল্ল' অঁ শুনি আছোঁ।
অ কোৱা কি বেলেগকহে। কৈ আছা নে কিবা। হেল্ল' হেল্ল'। হেল্ল'। ছাউণ্ডটো নাহা হ'ল, কিয়?
চাউণ্ডটো মই শুনি আছো তোমাৰ।
অঁ।
তুমি শুনিছানে?
অ, শুনিছো শুনিছো। নহয়, ঠিকে আছে বাৰু হেৰি কি। এতিয়া এই পোৱালিজনী, হা কোৱা
লৰ মানে সাই তাতে যে বাৰীখনৰ। গছ-গ গছ। থাক সেইখনতো মানে কিবা আমলখি গছ কিবা কিবি গছ এনেকে আছিলে নেকি?
নাই নাই কিয়।
তাত গছ বিলাক মানে চব মানে কাটি দিব কৈছে আৰু এইবিলাক গছ কাটি দিলেহে। এই কাম কৰিছিলে হি যে মিয়া মানুহ কেইটা। মানে সিহঁতে কৈছে সেইবিলাক গছ গোটেইবিলাক কাটি দিলেহে মানে এই ৰোৱা গছ বিলাক ভাল হ'ব। আৰু সেইবিলাক গছ তাৰ একো কামো নাই। ইয়াতে মানে এতিয়া ষ্টেট গছ বিলাক লগাই দিব পাৰা যাব মেহগননি চেহগন অ'। সেইটো কাৰণে মানে তাত থকা গ গোটেই গছে মানে কাটি পেলাব। উম মানে কাটি আৰু বেলেগ।
নহয় কিছুমান মানে যিবিলাক গছ এতিয়া ইমান তা প্ৰয়োজন নাই সেইবিলাক অ অতৰাই পেলাই ভাল গছত লগাই দিবা আৰু।
অ', ভাল গছ লগাই দিব সেইটো লগাই দিব।
অ সেইটোৱে যি যিবিলাক গছৰ পৰা কাঠ হয় বা তেনেকুৱা গছ লগাই দিলে সুবিধা হ'ব আ। সেইটোকান
অ এই অ হে এনেই হৈ যোৱা। এই ল'ৰাকেইটা যে আহিছিলে, এই ল'ৰাকেইটা মানে হে এই ল'ৰাকেইটাই চাই যাব আও গছখিনি। তাত কিমান কি দিয়ে হেৰি কৰিব। সিহঁতৰ লগত আলোচ না কৰিব এই ল'ৰাটো যে
আমাৰ এইফালৰ চেগুনখিনি দিগদাৰ কৰিব নেকি পিছত এইখিনি ওখ হৈ হৈ গৈ থাকিলে।
নাই চেগুন খিনি কাটিব হোৱা নাই। ওখ হৈ গলেও ঘৰ নাপায়হি অ ঘৰ নাপায়হি অ এই এতিয়া যে আহিছে লৰাটো যে, সেইবিলাক আগতে ষ্টুডেন্ট আছিলে আমাৰ চেণ্টা।
উম, উম, নাই কম্পিউটাৰ শিকিছিলে সি কম্পিউটা শিকিছিলে, চিনি পাও মই তাক, তাৰ মাতটোতে ধৰিব পাৰিছো। অ, জান বুলি কয়, জান বুলি কয়, এই কিবা এই মই লৈ, ফুৰা বাইকখনৰ, নিচিনা বাইক এখন লৈ আহে।
অ, আজি কি বাইক লৈ আহিছে, মই দেখা
অ, শকতকে লৰাটো, সিহঁতৰ এই হেৰি আছে, কাঠৰ মিল আছে কপহেট, কপাহে মানে থেকালা গাঁও। থেকেলা গাওঁ, কাঠৰ মিল আছে।
অ। আকৌ, মানে এতিয়া সি মোক কৈছিল, আগতে মই কম্পিটাৰ চেণ্টাৰত কম্পউটাৰ শিকিছিলো নহয়। বুলি কলে, ছাৰ এতিয়া মানে ক'ত কৰি আছে, মইলো শংকৰদেৱত। উম, কৈছে। ৰে মানে শংকৰদেৱৰ ক্লাছ কৰিছে নে, এনে ক্লাছ কৰি-কৰি দি আছে বুলি কলোঁ। কৈ থৈ দিলো আৰু। সেই আমাৰ তাত, কিন্তু মইতো পোৱা নাই, জ্যোতিৰ লগত যাওঁতে, পোৱা নাছিলো।
উম-উম, নাই এই, বহুত আগতে শিকা, এতিয়া নহয়। বহুত আগতে শিকা, এই হৰি বৰদলৈ তাত থাকতে শিকা।
অ, তাত।
হৰি বৰদলৈ তাত থাকোতে শিকা, এতিয়া জুতিও পোৱা নাই তাক। উম, তাৰ আগতে অ-অ, সেইটোয়ে আৰু নহয়, ইয়াতে হেৰি কৈছে যে এতিয়া ভোজন মন্ত হ'ব যে, উম, অনাউন্স কৰি দিয়া।
অ। এই, কেপাক তুমি চাই আহিছিলানে, ক্লাছৰ ভিতৰত এইক, আমাৰ এইক।
অ'-অ', আছে-আছে তাই মই যা তে তাই মানে ক্লাছ আৰম্ভ হৈছে আৰু। গতিকে ক্লাছ আৰম্ভ হৈছে। সেইকাৰণে মই আকৌ হেৰি নকৰিলোঁ আৰু
উম-উম-উম-উম।
তাই কৰিছেযে। মই চাই পেলাই গুচি আহিলো আৰু।
অ'-অ', হ'ব দিয়া।
এই ইহতে, বাকী ইহতে মানে কি চাৰি আজি চাৰিজনীয়ে কৰিলে ক্লাছ।
অ', অ', এনে দু দুজনীয়ে নকৰে ক্লাছ দুজনীয়েহে কৰে। ক্লাছ সিহত দুজনী, মানে অলপ দেৰি হলেই নকৰে।
চাৰিজনীয়ে কৰিছে।
উম।
হেৰি মই আকৌ ইয়াতো যাম চাগে, হা ইয়াত টো যাম, সন্তোষক লগ কৰিব লাগিব। এই কিবা কাগজ কেইখন মান দিব লগা আছিলে, কাগজ কেইখনো দি লওঁ। উম বোলে, তেতিয়া টাইমটো কিমান হয় চাই ল'ম। সেই-সেই লৰাটোৱে তিনটা বজাৰ ভিতৰতহে খবৰ দিব দিছে।
উম, তিনিটা পিছত মানে সি আহিম আৰু বুলি
অ', তাৰ আগতে গৈ পেলাই ময়ো বস্তুটো চাই লওঁ, মানে সি কিমানত দিলে
ইমান দিলে লোকচান লোকচানৰ, এই মামাহতক সুধি লব পৰা যাব, মামাহতকো
কৰিব পৰা যাব।
উম। হ'ব দিয়া নহ'লে
অ', অ'।
ন'
সেইটো গৈ পালে কম, বাকী খিনি আলোচনা কৰিম আৰু দিয়া
অ', হ'ব দিয়া।
হ'ব দিয়া ন'। ৰাখিছোঁ, উম।